হেল্ল'। মই আছ বহি আছোঁ, আপুনি?
ময়ো আছো আৰু এনেই। ঘৰত ভাল ন সকলোৰে।
অ', ভালেই, আপোনালোকৰ?
ভালে দিয়া। ঘৰত কোন কোন আছে?
ঘৰত আছে, মা আইতাহত আছে, ভন্টি আছে।
হয় হয়।
আৰু আপোনালোকৰ?
আমাৰো মা, দেউতা, দাদা।
অ', অ'। ভাত বনালে?
ভাত বনোৱা নাই, বনাম আৰু। হয়।
আঠটা বাজিলে কেতিয়া বনাব?
বনাম আৰু নটামানত।
অ', অ'। মই বহি আছিলো।
অ', অ' এনে কি কৰি থাকে দিনটোত?
এনেই দিনত থাকো, কেতিয়াবা মোবাইল চাই থাকো কেতিয়াবা এনেই থাকো। নৰ
ময়ো দিনটোত মই দিনটো থাকো কো এনেকে ম বাইল চাই বা কিবা বনাওঁ, ঘৰৰ কাম কৰোঁ অ' কি পঢ়ি আছা তুমি?
মই ডিগ্ৰী পঢ়ি আছো।
হয়।
অ আপুনি।
ময়ো ডিগ্ৰী পঢ়ি আছো। উম-উম্। কি কৈছে।
বাকী ঘৰত বোলো ভালেই।
ভাল- ভাল। উম।
বহুত গৰমো পৰিছে এইকেইদিন।
গৰমটো
হয়- হয়। কি কৈছে।
বৰষুণ বোলো নেৰা হ'ল কৈছো।
উম, বৰষুণটোও দি আছে। বৰষুণটো, বৰষুণ দিলে আৰু লাইটো যায় নহয়।
অঁ লাইটো
লাইট টো গ'লে বৰ মানে হেৰি হয় ডিষ্টাৰ্ব হয়। উম এনে আপুনি ক'ৰবাত ফুৰিবলৈ যাবলে মানে ভাল
ভালতো বাৰু পাও ফুৰিব যোৱা বুলি ক'লে চবৰে ভাল লাগে।
উম- উম ভাল লাগে আৰু। ফুৰিব যাবও পালে চবৰে ভাল লাগ
উম চবৰে ভাল লা
তাকে এনে আপুনি ক'ত যাই ভাল পায়।
মইতো এনেই কলপাৰ্কে চলপাৰ্কে বাৰু গৈ
উম -উম মন্দিৰলৈ যায়
হয়- হয়। মন্দিৰলৈ যায়ো ভাল লাগে বাৰু।
উম।
যিহেতু গৰমৰ দিন শ্বিলং
সেইবিলাকতো সেইপিনেটো আৰু
শ্বিলং ফালে।
আপুনি গৈছে
শ্বিলঙৰ ফালে গৈছোঁ এবাৰ। আপুনি গৈছেনে নাই। হয় হয় আৰু যিহেতু গৰমৰ দিন আমি চানস্ক্ৰনটো লগাবই লাগ
অহ লগাব লাগে
তাকেটো গৰমৰ দিন কেইটাত ওলাই যোৱাটো মানে বৰ
উম সেইটোৱে
যাবতো লাগিবই হয় উম
হে তাতে কি কৰি আছা
মা দেউতা আছে টিভি চাই
অ
আপোনাৰ
আমাৰো
হয়-হয়।
বহি গেইটা াই আছে আৰ্ভ স চ
উম, গৰমৰ দিন কেইটাত তা পুতি এনেই ছালৰ যত্ন লয়নে?
কি কয়?
গৰমৰ দিনকেইটা আপুনি মানে য যত্নলৈনে নিজৰে?
কিবা এটা বাৰ টাইম পতিবাৰ লওঁ।
হয়।
হয়-হয়। গৰম কি কৈছে?
যে ৰাতি বোলো খানা কি বনাব?
খানা এতিয়া দালি, ভাত, চব্জি। ভাজি তেনেকে বনাব আৰু আপোনালোকৰ।
আমাৰো তেনেকাইে বনাব চাগে। দালি আৰু ভাজি ভাত।
আপুনি পৰা কলেজখন দূৰ হয় নে কি অলপ। হয় হয়। যাওঁতে অলপ অসুবিধা হয়নে।
উম যাওঁতে অসুবিধা হয় এনেই বাৰু অসুবিধা নহয় পৰীক্ষা কেইদিন মানে অসুবিধা হয় আৰু অলপ।
পৰীক্ষা চলি আছে নেকি?
পৰীক্ষাটো এতিয়া খতম হ'ল বাৰু।
হয় আমাৰো চলিয়ে আছেষ হোৱাই নাই।
অ শেষ হোৱা নাই। আমাৰত হল
হয় হয়। উ আপুনি দিনটোত এনে কিমান মান পানী। খাই বাৰু?
দিনটো।
হয় দিনটোত দুই তিনি লিটাৰ মান পানী খাবই লাগে।
মানে
কি কৈছে
তেতিয়ালেগে পানীটো ইমান পিয়াহ নালাগে
হয় হয় উম অ এনে কলেজত নগলে মানে আপুনি ঘৰতে থাকেনে
আপোনালোকৰ কলেজখন ওচৰতে নে নে দূৰত আছে অলপ
কি কৈছে
আপোনালোকৰ কলেজখন মানে ওচৰত নে দূৰত, অহ অহ অ।
উম।
আৰু গাড়ীতে চাগে অহা যা
বেছি দূৰো নহয়।
অহ
অ
উম।
আপোনালোকৰ পৰীক্ষা কেতিয়া খতম হ'ব।
কি কৈছে।
এক্সজাম বোলো কেতিয়া শেষ হ'ব।
অ আমাৰ এক্সজাম, পঁচিশ তাৰিখে খতম হব।
অ, অ।
উম। এক্সজাম খতম হলে আৰু। কৰ'বাত ফুৰিব যাব লাগিব আৰু।
অ।
অ'।
অ' আপুনি এতিয়া কি কৰি আছে, মানে ভাত ৰান্ধিবতো যোৱাই নাই?
এতিয়া বাৰু যোৱা নাই আকৌ তাতে।
হয় হয়।
মানে পৰীক্ষা আকৌ চলি আছিলে যে। মানে পৰীক্ষাটো আদায় হোৱাৰ পিছত, মানে যাম বুলি ভাবিছো। আৰু
উম। পৰীক্ষা শেষ হ'লেইতো আপোনাৰ?
উম পৰীক্ষা আগত, ই বৰষুণ কাৰণে
অ' আপুনি এনেই কি খাই ভাল পায় বেছিকৈ?
মানে ফল মূলৰ নে?
মানে ফল মূলে হওক বা গৰমৰ দিন যিহেতু কি কৈছে?
আমটো খাই
আমটো, আমটো ময়ো ভাল পাওঁ বাৰু।
অ'।
যিহেতুটো আমৰে চিজন হয়। আম, আনা ন
আকৌ এতিয়া পনিয়াল ওলাইছে।
হয় জামু আৰু গৰমতটো ডাব নাৰিকলটো খাব লাগে।
ডাব নাৰিকল, তৰবুজ
ফল মূল অ' মানে দোকানৰ ঠাণ্ডা বিলাক তাকে এইবোৰ ভাল আৰু
তোৰে ভাল
এইবোৰে ভাল। আৰু পানীটো খাবই লাগে।
পানীতো
কি কৈছে?
অ'।
আমাৰ এইফালে অলপমান বৰষুণো দি আছে বাৰু।
হেল্ল'
হয় কৈ আছো দিয়ক।
অ' কওক।
আমাৰ এইফালে অলপমান বৰষুণো দি আছে।
অ'
উম এইকেইদিন বহুত গৰমো দিছে যিহেতু।
উম উম।
হয়।
এনেই এতিয়া পৰীক্ষা শেষ হোৱাৰ পিছত ক'ত ফুৰিব যাম বুলি ভাবিছে?
পৰীক্ষা এনে এনেই আৰু অ' ওচৰে পাজৰে থকা মন্দিৰলৈ বা এনেই আৰু ক'ৰবালৈ, মন্দিৰত যাই ভাল পুৰি মানে দৰ্শন কৰিবলৈ।
আমিওঁ এ
কি কৈছে? এতিয়া ফুৰিবলৈ মানে ক'ত যাব আৰু?
বাৰ মাইল ফালে যাম বুলি
হয়, হয় ফুৰিবলে যাব লাগিব আৰু পৰীক্ষাটো শেষ হ'লে।
অ'।
গৰমৰ দিন কেই তাত মানে ফুৰ
আকৌ হেৰি গৰাম বন্ধত ক'ত যাবা?
গৰম বন্ধটো যাব লাগিব মামা হ'তৰ ফালে।
অ'।
গৰমৰ দিনকেই তাত শ্বিলং, টাৱাং, এইবোৰত যায়ে ভাল লাগে। যিহেতু তাত ঠাণ্ডাই। হয়। আপুনি গৰমৰ বন্ধত ক'ত যাব?
গৰম বন্ধত ফুৰিব যাম বুলি ভাবিছো? মানে তেজপুৰ ফালে এনেকে ক'ৰবাত মানে ফুৰিব
আৰু গৰমৰ মানে গৰম দিনকেইটাত মানে পাতল কাপোৰবোৰ পিন্ধি বেছি ভাল লগা হয়।
উ কটনৰ ভালেনৰ
অ' কটনৰ কাপোৰ বিলাক পিন্ধিয়ে ভাল লাগে।
আৰু গৰমত
আৰু গৰমৰ দিনত মানে বেছি তেল মছলা খাব নালাগে। এনেই পাতল বস্তু এইবিলাক খাব লাগে। হয়। আপোনালোকৰ ঘৰত বেছি যেনে কি বেছি কৈ চালে?
কি কয়?
মানে বেছিক